শুনিছা, অহ। আজি বিহুৰ ওপৰত অ আছো ৰবা এনেই, তুমি?
অ ময়ো আছো এনেই।
অ আজি বিহু আলোচনা কৰো ন।
অ অ ভাল কথা।
অহ তোমাৰ এই এ তিনি বিহুৰ ভিতৰত প্ৰিয় বিহু কোনটো?
তিনি বিহুৰ ভিতৰত ক'বলৈ গলে মোৰ ভোগালী বিহুতটো বৰকৈ প্ৰিয়। ভোগালী বিহুত যিহে ত আমি ভোগ কৰিব পাৰো। অ ভোগালী আৰু অ হয় আমি যিহেতু মেজিৰ জুই মেজিৰ জুই জুইত আশীৰ্বাদ লৈ পেলাই আমি সকলো পিঠা পনাৰ ভোগ কৰিব পাৰো ত' সেই সেই কাৰণে মোৰ কাৰণে মোৰ মতে ভোগালী বিহুতটোও বেছি প্ৰিয় মোৰ।
অ হয় মোৰ ভোগালী বিহু ভাল বুলি ভা ভাল কাৰণ মানে এই ভেলা ঘৰ সাজা হয়। ভেলাঘৰৰ এ উৰুকাৰ নিচ ভোজপাত খোৱা হয় সকলো একেলগে মিলি হাঁহি ফূৰ্তি, নাচ গান কৰা হয় সেইবাবে ভাল লাগে আৰু ভোগালী বিহুত ভ কৰিব পাৰি ৰঙালী বিহুও ভাল লাগে এ বিহু আদি এনেকুৱা ৰঙালী সাত বিহুত আমি হুঁচৰি গাইছিলো লগতে গাঁৱত থাকোতে। তুমি হুচৰি গাই পাইছা? কেনে?
হয় মই হুচৰি গাইছিলো, হয় এতিয়া বহুত দিন গোৱা নাই কিন্তু মই আগতে হুঁচৰি গাই পাইছো এনে হয় ৰঙালী বিহুত ৰঙালী বিহুও ভাল লাগে তাতে আমাৰ অ ৰঙ যিহেতু আমি ৰং উপভোগ কৰিব পাৰ গোটেই আহ বহাগ মাহ আমি উপভোগ। কৰিব পাৰো ভালদৰে।
অ, অ, হয় এই এ ৰঙালী বিহুৰ। এ সাত বিহুৰে বিভিন্ন আমাৰ এই উজনিৰ ফালেও মানে বিহু কেইটাক অকমান বেলেগ ধৰণে কয় আৰু নামনিৰ ফালেও অকমান বেলেগ ধৰণে কোৱা হয় এই গোসাই বিহুতো তুমি জানা নে গোস খাই বিহু।
অ গোসাই বিহুৰ বিষয়ে মই শুনিছো কিন্তু মই ইমান
অ, অ, অ, ঠিক আছে মই কৈছো গোঁসাই বিহুটো আমাৰ নামনি অঞ্চলৰ ফালে অকমান মানে এ বেছিকৈ সেইফালে উদযাপন কৰা হয়। গোসাই বিহুটোত মানে বাহ গোঁসাই মানে এডাল দীঘলীয়া এডাল বাঁহ প্ৰস্তুত কৰা হয় সেই বাঁহ। ডালত মানে এ গোসাই সমূহক মানে আকৃতি সেই বাঁহডালত লৈ মানুহৰ ঘৰে ঘৰে মানে নিয়া হয় বাঁহ গোসাই বুলি কোৱা হয় সেইটোকে আৰু সেই ৰাইজক আহ মানে ঘৰে ঘৰে গৈ তেওঁলোকক আশীৰ্বাদ দিয়ে সেনেকুৱা। নৰ মানে নিয়ম আছে আৰু। আমাৰ বিশেষকৈ নামনি অঞ্চলৰ ফালে।
অ, শুনি ভাল লাগিল।
হয়, হয়। মানে নাঙল হয়।
হয়।
তুমি কেনেকুৱা ধৰণৰ কেনেকৈ যাব।
হেল্ল'। অ কোৱা।
অ মই সুধিব বিচাৰিছোঁ বিহু তুমি তোমালোকে কেনে ধৰণে পালন কৰা
অ কাতি বিহুত আমি অ অ সন্ধিয়া হলে পথাৰত গৈ আমি অ ধান ধান খেতি বা ধান শস্যৰ ভাল হ'বৰ কাৰণে আমি পথাৰত গৈ চাকি জলাওঁ আৰু আমি সিদিনাখন দিনেই মাহ প্ৰসাদ খাওঁ আৰু
অ অ হয় হয় তুলসী তলত চাকি জ্বলোৱা হয় ন অ অ অ আমাৰ ফালেও ঠিক তেনেদৰে মানে আমি ৰাতিপুৱা তুলসি নতুনকৈ ৰোপন কৰো ৰোপন কৰি লৈ আমি পাথাৰত পাত তামোল দিবলৈ
হেল্ল' হেল্ল' হেল্ল' শুনিছা
তোমাৰ মান অহা নাই
অ এতিয়া শুনিছা
শুনিছানে আহ এতিয়া শুনিছো আহ আহ মই আহ কৈছিলো কাতি বিহুৰ বিষয়ে মানে এই এনেকৈয়াম আকাশবন্তিটো মানে দিয়া নিয়ম লগতে মানে আইলক্ষীকনা কৰা হয় যতে নয় যিহেতু মানে অভাৱনীয় নহয় অ
ঠিকে কৈছা ঠিকে কৈছা উ শুনিছো শুনিছো এনেই কিন্তু মোৰ আহ ৰঙালী বিহুৰ গোটেই মাহটোৱে মোৰ আহ মোৰ বাবে অতি প্ৰিয় কাৰণ আমি আহ যিহেতু মঞ্চ বিহু উপভোগ কৰিবলৈ পাওঁ লগতে মুকলি বিহু এইবোৰ উপ ভোগ কৰিবলৈ পাওঁ হয় তুমি ভাল তুমি ভাল পোৱানে মঞ্চ বিহু চাই। তুমি ভাল পোৱা নে মঞ্চ বিহু?
অ অ হয় হয় ভাল পাওঁ বিশেষকৈ মই এই তোমাৰ এতিয়া জুবিন গাৰ্গৰ মঞ্চ বিহু মই খুব ভাল পাইছিলোঁ। যিহেটো এতিয়াৰ পৰা আৰু শেষত অনুষ্ঠান উপভোগ কৰিব নোৱাৰিম সেইটো এটা মনত দুখ লাগে আৰু প্ৰত্যেকটা বিহুতে তেওঁলৈ মন পৰিব নহয় জানো
হয় জ জুবিন গাৰ্গৰ আহ দেহাবখানে প্ৰতেক অসমীয়া মনতে দুখ দিছে এয়া আমাৰ বাবে এটা পূৰণ কৰিব নোৱাৰা আমি হেৰি বুলি কব লাগিব।
উম উম প্ৰত্যেকটা বিহুতে তেওঁ লোকৰ মনত পৰিব তেওঁ মানে অৱদান যথেষ্ট মানে আমাৰ অসমৰ অসমীয়া জাতি বাবে বিহুৰ বাবে তেখেতৰ মানে বিহু গীত সুধিলে আমাৰ বিহু মানে বিহু যেনেই নালাগে হয় নে
হয় হয় তেওঁক মই ক'বলৈ গলে অসমীয়া জাতিৰ সংস্কৃতিৰ আত্মা বুলি স্বৰূপ বুলি ক'ব লাগিব
অ, হয় হয় তেখেতৰ বহুখিনি অৱদান আছে ।
হয়, হয় । তাকে । এ
অ, অ, অ, হয় অক্টোবৰত ।
হে
আৰু কঙালী বিহুৰ পাছত মানে আকৌ সেই গোটেই এটা উৎসৱমুখৰ পৰিৱেশ হয় আৰু লাহেকৈ আমাৰ দূৰ্গা পূজাও আহেতো । দূৰ্গা পূজা তাৰ আগত । কালী পূজা, এ দেৱালী অ, অ, কাতি বি অ অক্টোবৰ, নৱেম্বৰ পৰা মানে এটাৰ পাছত এটাকৈ মানে উৎসৱবোৰ আহিয়ে থাকেতো, মনবোৰ খুব ভাল লাগে হয়নে?
হয়, হয়, হয় আৰু কোৱা। অ, মই কৈ আছিলো যে তোমাৰ এনেই, আহ ভোগালী বিহুৰ, আহ ভোগালী বিহুত উৰুকাৰ জন্তু নিশা সেইটোকো আমি পাহৰিব নোৱাৰো এইটো এটা এক, মানে খুব আহ আনন্দৰ মানে দিন বুলি
অ, মই মানে এটা অনুভৱ কৰো যে আমাৰ এই গুৱাহাটী মহানগৰীত মানে সেই তাৰে অকমান সেইটো কম মানে, যিটো মানে উৰুকাৰ নিশা সকলো একেলগে ভোজ ভাত খাইতো আমাৰ ইয়াৰে মানে গুৱাহাটীত খুব এনেকুৱা কমেই হয় হয়। সেইটো সেনেকে একেলগে । ভোজ ভাত খোৱা হয় উৰুকাৰ নিশা কিন্তু গাঁৱত মই দেখিছো প্ৰায় সকলোৱে চুবুৰীয়ে চুবুৰীয়ে গাঁৱৰ অঞ্চ অঞ্চলৰ ৰাইজে মিলি ডাঙৰকৈ মানে যিটো ভেলাঘৰ সাজে ৰাজহুৱাভাৱে তাতে তাৰ তাতে মানে নিশা একেলগে উৰুকাৰ ভোজ ভাত খাই তাৰ ৰাতি আকৌ সেই সোনকালে সকলোৱে গা পা ধুই এই মানে ভেলাঘৰটো মানে এ অগ্নি দেৱতাক সেৱা কৰি জ্বলোৱা হয়, তাৰপিছত মাহ প্ৰসাদ তেনেকে আৰু পিঠা পনা সকলোৱে খায়, খুব ভাল লাগে সেই পৰিৱেশটো ন ।
হয় হয়, হয় মোৰ মোৰো পি কথাবোৰ খুবেই প্ৰিয়, মোৰ তিল পিঠা আৰু ত আমাৰ নাৰিকলৰ লাৰু বহুতে প্ৰিয় আৰু
অ, অ, হয় মই মই, নাৰিকলৰ পিঠা, নাৰিকলৰ লাড়ু এনেকুৱা ধৰণৰ ভাল পাওঁ, মই তিলটো বাৰু অকণমান কমকৈ খাওঁ। অ, বাকী নাৰিকলৰ বাকী বাকিবোৰ পিঠা ভাল লাগে । আৰু সেইয়া এই ভোগালী বিহুৰ সময়ত আমি এই গাঁৱৰ ফালে দেখিছিলোঁ যে মানে সৰু সৰুৱে ডাঙৰ সকলক মানে সে সেৱা কৰি লৈ মানে বিহুৱান উপহাৰ হিচাপে দিয়ে ডাঙৰে আশীৰ্বাদ দিয়ে তুমি এনেকুৱা দেখিছানে?
হয় দেখিছোঁ । আমিও অ ডা ডাঙৰ ডাঙৰৰ আশীৰ্বাদ লওঁ আৰু তেনেকে অহ বিহু উৎযাপন কৰোঁ‌ । এনে আজিকালি অসমৰ বাহিৰতো আৰু বিদেশত তো বিহু উৎযাপন কৰা হয় ।
হয় হয় খুব হয় হয় খুব সুন্দৰ পৰিৱেশ আমাৰ ইয়াত । ধৰক শিল্পী কিছুমান আমন্ত্ৰণ কৰে । বিদেশত তেওঁলোকে অনুষ্ঠ স্থানো পৰিবেশন কৰা দেখিছো আমি
হয় তাকে আৰু আৰু আমাৰ দৰে তোমাৰ নতুন প্ৰজন্মও এই বিহুৰ ঐতিহ্য ৰখা কৰিব লাগিব বুলি মই ভাবো
অ হয় হয় এই বি তেনেধৰণে এই ৰঙালী বিহুত বিভিন্ন নিয়ম আছে গৰুক গা ধোৱাৰ পৰা নতুন পঘা দিয়া লাও, বেঙেনা এনেকুৱা মালা দিয়া সেইখিনি নিয়ম খিনি মানে গাঁৱতে যি মানে এ দেখা পোৱা যায় এতিয়া চহৰ অঞ্চলতো প্ৰায় এনেকুৱা গাই গৰুও নাই ব্যৱস্থাও নাই
হয় তাকে তাকে তাকে আৰু মই ভাবো এতিয়া আহিবলৈ আহ যি বিহু আছে আহ তোমাৰ কাতি বিহু এই বিহুৱে সকলোৰে জীৱনত যাতে ন সুখ শান্তি আৰু সমৃদ্ধি কৰি আনিব পাৰে তাকে মই ভাবো
অ হয় মই ময়ো তাকে কামনা কৰিছো আৰু কাতি বিহুৰ লগে লগে মানুহসকলৰ সকলোৰে যাতে অভাৱ অনাটনবোৰ দূৰ হয় মানুহ বোৰে ভালদৰে থাকিব পাৰি আৰু আমাৰ আজি বা গোটেই কথপকথন খিনি ইতিমধ্যে খুব সুন্দৰকৈ গৈছে আজিৰ আমাৰ আলোচনা বিষয়ে হয়টোও খুব সুন্দৰকৈ গ'ল আমি নহলে আজিলৈ অ হয় ইয়াতে সামৰো
অ হয় ধন্যবাদ, বিদাই, আমাৰ পাছত ধন্যবাদ বিদাই অ । অ।